হেল্ল' বন্ধু উ উম ভালে আছো তোমাৰ খবৰ কোৱা।
উম মইো ভালে আছো বাৰু এতিয়া, কি কৰি আছে ভাত পানী খালা নাই?
উম ভাত পানী খাই পেলাই আহ গা পা ধুই পেলাই আকৌ বহিছো।
আচ্ছা মই মানে- তোমাক কথা এটা সুধিবলৈহে ফোন কৰিলো এটা পৰামৰ্শ এটা লবলৈ আছিলে তোমাৰ পৰা-
উম কোৱাচোন কি কথা?
মই মানে বহুতদিন ধৰি নিজৰ ওজন বঢ়াবলৈ চেষ্টা কৰি আছোঁ তুমি গম পোৱাই নহয় আৰু। ক্ষিনমিন হৈ আছো এতিয়া উ কিন্তু মানে বিশেষ লাভ। হোৱা নাই মানে সেইবাবে জিমত যোগদান দিয়াতটো ভাবিছো জিমতে জইন কৰো নেকি। তাকে তোমাক সুধোঁং বুলি ভাবিছো কিনো- তুমি তো গৈ আছা ন কেইদিনমান জীম তাকে সুধোঁং বুলি ভাবিছো।
অ এইটো তুমি অ খুব ভাল সিদ্ধান্ত লৈ যা বুজিছানে। স্বাস্থ্যকৰ ভাৱে ওজন বঢ়- বঢ়াবলৈ নিয়মীয়া ব্যায়াম আৰু সঠিক উপায়েৰে তুমি খাদ্য খালে। তোমাৰ ওজনটো নিশ্চয় বাঢ়িব মানে তুমি পুষ্টিকৰ মানে- টু তুমি আকৌ জিম কৰিলেও নহব বুজিছা নে নাই। তুমি খাদ্যও খাব লাগিব। কিছুমান প্ৰটিন থাকে তাহাত তুমি কেনে খাব লাগে সেইটো- মানে আমাৰ জীমত শিকায় যে বুজিছা নাই।
আচ্ছা তোমাৰতো মানে বহু কেইমাহ মান হ'ল ন জিম যোৱা। তোমাৰ কিবা পৰিৱৰ্তনৰ অনুভৱ কৰিছানে শৰীৰত।
উম পৰিৱৰ্তনৰ অনুভৱ কৰিছোতো আগতে মই আছিলো। ফিফটি থ্ৰী কেজি হা। এতিয়া হৈছো কি ছিক্সটি ওৱান ওৱান কিলোগ্ৰাম হৈছো এতিয়া। ছিক্সটি ৱান কিলোগ্ৰাম।
বহুত ভাল আছে দেখোন দেই। ফিফটি থ্ৰিৰ পৰা ছিক্সটি ওৱান বেছি মাহতটো হোৱা নাই তুমি জিম যোৱা। ইমান ফলাফল কেনেকে পালা তুমি।
মানে মই ভালদৰে ব্যায়াম কৰো মানে এক্সাৰচাইজ বিলাক কৰো। তাহত আহ তোমাৰ পুস্তিকৰ খাদ্য ভালদৰে খাওঁ আৰু তোমাৰ ৰাতি টোপনিৰ।
হয় হয় হয় সপ্তাহত তুমি কিমান দিনমান জিম যোৱা। হেল্ল' হেল্ল' হেল্ল' বন্ধু তোমাৰ নেটৱৰ্ক নাই নে কি নো।